নমস্কাৰ
অ শুনি আছে নে কথাবোৰ
অ অ শুনি আছোঁ শুনি আছোঁ
অ কি কৰি আছে খবৰে নাই আপোনাৰ
পৰে নাই ৰবা এইয়া চচাইটি মানে এখন চচাইটি মই মানে লিখো
তাকে লিখি আছিলো সেইকাৰণে এই বহুত মানে এইবোৰ এই মানে মাথা গৰম হোৱা বস্তু এইবোৰ মানুহবিলাক মানুহ বিলাকে মোকে মানে দিয়ে ন ত এইবিলাক কৰিব লগা হৈছি হিচাপবোৰ মইয়ে মোৰ তাতে থাকে আৰু আজিকালি এইবিলাক এইয়া অৰুণোদয়বিলাক গোট গোট যি থাকে গোটত যি গোটত যি আ পইচা যি পাইছে যে মানুহ বিলাক ন হাজাৰ এইবাৰ আৰু পঁচিছ হব তেনেকুৱা সেইবিলাকো মই লিখিব লাগে
মানে এইবোৰ সদায় কৰে নে এইবোৰ কাম
উ সদায় নকৰো যেতিয়া যোনে যেতিয়া টাইম এতিয়া চচাইটি খন এক তাৰিখে ব
অ
এক তাৰিখে মই হেইত গ'লো মাহতৰ ঘৰত গলো যাওঁতে আৰু তেনেকে নবহিলো নবহোতে আৰু কালি বহিলো কালি
হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ'
অ শুনি আছো
অ অ অ মান শুনিছো শুনিছো অ মানে বতৰৰ কাৰণে অলপ সমস্যা হৈছে এতিয়া আৰু তাৰাৰ অ
অ সেইটো এতিয়া
এই বোৰ এতিয়া শুনিছো বাৰু এই ইমান অ এতিয়া শুনিছো শুনিছো ইমান বেয়া বতৰ এনে বহুত সমস্যা হৈ আছে আমাৰ শুনিছ নে হেল্লৌ' হেল্লৌ' অ অ কোৱা মই শুনাই নাই মানে আপোনাৰ মাত তো আহাই নাই কোৱা
অ মই হেল্লৌ হেল্লৌ কৰিয়ে আছো
অ এই নেটৱৰ্ক নাই দিয়ক মানে তাৰ সমস্যা হৈ আছে অলপ
তাকেইটো এয়া বৰষুণ চৰষুণো যায় আছে না
অ সেইকাৰণে বতৰ বেয়া যে
উম তোমালোকৰ ইফালো তুমি গমেই পাবা গুৱাহাটীৰ অৱস্থা কেনে হৈ আছে এতিয়া
উম এই বহুত বেয়া মানে বহুত বেয়া আৰু কি ক'বা চাৰিওফালে পানী আৰু
তাকে এই নলা বিলাক হা
ওলাব নোৱ ওলাব নোৱাৰি আৰু কতো মানে চাৰিওফালে পানী তেনেকোৱা হৈছে উম
তাকে এতিয়া নলাবোৰো মানে চাফটো হৈয়ে গৈছে এতিয়া আৰু কিহৰ কাৰণে ইমান পানী হয় এই বস্তুটো মানে গমেই নাপায়
তাকেইতো আৰু পানীতো মানে ওলাই ওলাই যাব নোৱাৰে ন
তাকেতো তই নদীটোতো কাষত আছে নদীত পৰিবলে দে তেনেকোৱাকে মানে ব্ৰিজ এ খন বনাওতে দলং এখন বনাওতে তেনেকোৱাকে বনাব লাগে পানীতো যেন মানে ৰৈ নাথাকে তেনেকোৱাকে বনাব লাগে কি হিচাপত বনাইছে বা নাজানো আৰু এইবিলাক টেই পানীয়ে হৈ যায় দেখোন
চাৰিওফালে পানী আৰু ইফালে মানুহ ঘৰতো পানী দিয়কচোন
তাকে সেইটোৱেতো হলেতো আৰু চব হ'বই আৰু যিহেতু কালি পা বৰষুণতো বহুত বৰষুণ কিন্তু সেইটো কাৰণত হ'ব পাৰে পানীতো পানীতো এ পানীত সেইটো সেই কথা নহয় বৰষুণৰ কাৰণে পানী মানুহ ঘৰত সোমাব পাৰে কিন্তু এনে অলপ বৰষুণ আহি দিলেও যে পানী হৈ যায়, সেইটোহে মেইন কথা।
গোটে মানে যোৱা কালি বৰষুণতো বহুত পানী হৈ গ'ল।
অ নহয় সেই সেইটো সেইটো বৰষুণত সোমাবই মানুহৰ ঘৰতো সোমাব এই এইবাৰ চনত বোলে যোৱাকালিৰ দৰে বৰষুণ হোৱাই নাই
ত তাকেইতো উৰা ৰাতি বৰষুণ ৰাতিৰ পৰা আজি আজি এক নাম ন দুপৰীয়ালৈ আহি
উম উম উম অলপ অলপ আহি আছিল আজি
অ হয় দিয়া আৰু পানীবোৰ পাইছো পাইছো গম গম পাইছো মই মা অ তিনি টাইমত খাই পালো এনেকৈ বৰষুণ আহি আছে আৰু ৰাতিপুৱা এনেকে ছয়টা মান শ্বিলুঙাত আহিয়েই আছে মানে তাৰপিছত ৰাতিপুৱা কমিব নেকি আৰু লাহ লাহে আৰু বেছিয়ে হৈ গ'ল। তাৰমানে।
উম মই মানে ৰাতি গমেই নাপালো।
পানী মানে এনেকোৱা পানী পাহাৰৰ পৰা বৈ আহে নহয়। আমাৰ সেইফালৰ পৰা আহি একদম মানে অ ৰাতি গম পোৱা নাই তুমি?
নাই পোৱা, এই মানে হেৰি হয় উম আমাৰ দেৰিকে শুৱা যায় যে তেতিয়া মানে বৰষুণ অলপ অলপ আহি আছিল ন, তেতিয়া মানে অলপমান মানে মই তেতিয়া সাৰে পাই আছো, অলপ অলপ আহি আছে যেতিয়াই আ কিজানি আৰু কিজানি জোৰকে যেতিয়া দিছে, মই তেতিয়া ভৰটোপনি। আৰু আমাৰ মানে এইয়া বিল্ডিঙৰ চাট আছে, চাট খনত থাকে মানে এতিয়া ধৰা, বৰষুণৰ সেইটো গম নাপায়।
গম গম নাপাই ইমান উম আহ গম নাপায়। এতিয়া তুমি এয়া ভৰটোপনিত আছিলা আৰু গম পোৱা নাই আৰু সেই ৰাতি যাই অ' চব পানী পানী আৰু এইফালেতো মোৰ তো মোৰতো চেণ্ডেলো লৈ গ'ল পানীত, তলত চেণ্ডেল এযোৰ থৈ দি ছিলো উম বাহিৰৰ চেণ্ডেল উটাই লৈ গল চোৱা নাই তেনেকোৱা আৰু। মানে উঠি মানে আচৰিত হৈ গৈছো চোতালখন চব পানী আৰু মানে উম।
ঘৰৰ মানে জন্তু মানে বাহিৰত ওলোৱাৰ পিছত এটা ৰাস্তাত আছে সেই ৰাস্তাটোৰ ওপৰেদি মানে পানী গৈছে। তাৰমানে আৰু যেন আৰু আধা ঘণ্টা মান মাৰে যদি আমাৰ ঘৰৰ ভিতৰত
অ ঘৰত সোমাই, তাকেই বহুতৰ বহুতৰ, বহুতৰ ঘৰতে সোমাইছে পানী এইবাৰ।
বাপৰে।
এতিয়া আৰু ক'তো মানে যাব নোৱাৰো ওলাই, এনেকুৱা হৈছে মানে। এতিয়াতো ৰ'দ দিয়ে, ৰ'দ দিয়ে কিন্তু পুৰা ৰ'দ দিয়ে, কিন্তু কিমান গৰম আছিলে, মানুহে কয় বৰষুণ দিলে ভাল আছিল, বৰষুণ দিলেই ভাল আছিল। এতিয়া এনে অৱস্থা।
এতিয়া, এতিয়া বৰষুণ, তোমালোকৰ এতিয়া এতিয়া গৰম বন্ধৰ কিবা ক'ৰবাত ফুৰিব গৈছে নে নাই?
নাই ভাবি থাকো দেই, ক'ত শ্বিলং যাম বুলি ভাবিছিলোঁ। শ্বিলং এতিয়া ক'ত যাব চব ইফালে পানীয়েই আৰু এইফালে গছ- গছনিও, চাৰিওফালে গছ -গছনিও পৰিছে ৰাস ৰাস্তাত ভূৰিস্খলনো হৈছে এইফালে শ্বিলঙৰ ফালে বহুত বেয়া অৱস্থা মানে চেৰাপুঞ্জী ফালে। তাতেতো এনেও পুৰা বৰষুণ হৈ থাকে। আৰু এতিয়াতো আৰু বেছি উম বেলেগ বেলেগ।
কালি আমাৰ ইয়াৰ পৰা গৈছিল বাবু আমাৰ বাবুৰ টিউচন মাষ্ট মাষ্টৰে লৈ গৈছিল লৈ যাই আৰু যাওঁতে তাত মানে মানে বৰষুণটো মানে তাত পা নাই। আহি থাকোতে পাইছে দুটা বজাত ঘৰ আহি পাইছে।
মানে ৰাতি।
ৰাতি মানে যোৱাকালি যোৱাকালি। একদম মানে আমাৰ ইমান ভয় লাগিছে নহয় মই বোলো এনেকে মানে যোৱাত ইচ্ছা নোযোৱাও ভাল, মই তাৰমানে ঘৰৰ মানুহ বিলাকৰো টেনচন মানে
চিন্তা হৈ থাকে।
অহ।
আৰু মানে কি যামে ধৰা গ'লো, গ'লে তাত ফুৰিম কি চব ফালে বৰষুণেই যদি। মানে ৰুমতে অ সেনেকুৱা হয় পৰিস্থিতি। সেইবোৰ ঠাইতো এনেই পাহৰীয়া ঠাই, তেনেকুৱা আৰু।
গুৱাহাটীৰ ভিতৰতে মানে, অকন বেলেগ চাইডে মানে বৰষুণৰ বান পানীৰ সেই ঠাইত নাপাও আৰু তেনেকুৱা ঠাইত যাব লাগিব। জুবিন ক্ষেত্ৰতে যাওঁ নেকি জুবিন ক্ষেত্ৰ। আৰু চাইন্স চিটি এইবোৰ, সেইবোৰ চাব যাব লাগে।
পাৰি পাৰি ইণ্টাৰ উম মালিগাঁওৰ ফালেও বহুত পানী নহয়। হেল্ল' অ শুনিছানে অ অ শুনিছানে। উম তাৰমানে কি এইফালে মালিগাঁওৰ ফালে চব অ আছে আছে ই এনেই কিবা লিখি আছে। অ আছে হেল্ল' শুনিছানে। হেল্ল' হেল্ল'
হলনে নাই শুনাই নাই
অ নাই মাজে মাজে গুচি নেটৱৰ্কটো গুচি যায় গুচি যায়।
তাকে কাটাই যায় নেকি?
নাই কাটা যোৱা নাই এই নেটৱৰ্কটো নাপায় আৰু মানে তাৰ তাকেইতো এতিয়া শুনিছে নে অ', শুনিছে নে।
কিয় এনে হৈ আছে। তই ফোনটো লাৰি আছ অ', আহ শুনি আছোঁ। অহ।
অ', মাজে, মাজে গুচি যায় মানে ইমান অ', মানে বতৰৰ কাৰণে হৈছি। কেনেকুৱা বেলেগ কথা নাই বাৰু তাকেইটো
মই সুধি আছিলোঁ তোমালোকৰ বাবুতো কি কৰি আছে তাকে সুধিছোঁ।
অ', অ', আছে, আছে সি এনেই খেলি আছে সি অকলে থাকে আৰু খেলি কিবা- কিবি কৰি থাকে। অকলে অকলে তেনেকা সি আছে লগ ইয়াৰে এ এতিয়া আৰু ক'ত আৰু ৰাতি লগ হ'ব।
উম।
স্কুলো নাই নহয় বিদ্যালয়ও বন্ধ।
তাকে।
থাকে আৰু খেলি।
থাকে যে সি সে নাই বস্তুটো মানে সি মানে শেষ হৈ গ'ল আৰু অকলে খেলি, খেলি এটা মানে।
অ', অভ্যাস হৈ গ'ল তাৰ।
কিন্তু লগ পালে কিজানি এৰা নিদিয়ে কিজানি ন।
এই ল'গ পালে একেবাৰে গ'লে কান্দিব পাৰিলি তাৰমানে কান্দিব আৰু যাব নিদিয়ে আৰু অ'।
মানে ব দেৰিৰ মানে মূৰত যে লগ পাই যায় বহুত দিনা মূৰত মানে ইচ্ছা নকৰে আৰু।
মামাহত মামা হতত তাত গৈছে নে নাই।
নাই, নাই যোৱাই নাই সেইফালে যোৱাই নাই নাই। এনে বেছি অহা যোৱা কৰি থাকিবা বেয়া আৰু বাচ্ছাৰ লগত ইমান বস্তু হয় মানে কালিতো অ', অ', বেছি দিনটো যাব। সেইটোৱে আৰু বেছি দিনৰ কাৰণেও যাব নোৱাৰো এইফালে তেওঁৰ থাকে অফিচ কাম থাকে সেইকাৰণে আৰু এদিনৰ কাৰণে আৰু এনেকে ভাবা যায় আৰু মানে এ এলাহ লাগে আৰু কি যাম আৰু এদিনৰ কাৰণে আৰু নাযাওঁ আৰু অ'।
যোৱা যা যাওঁ বুলি ভাবোঁ তাৰে পিছত আৰু কিজানী সেনে হয় হয় নে এই নাযাওঁ নেকি তেনেকুৱা লাগে তেনেকুৱা হয়।
আৰু বিদ্যালয়ৰ যে ইহঁতৰ গৃহ কাৰ্য বহুত দিছে সেইবোৰ কৰাব আছে। কৰি আছে আ'ত আৰু যোৱা যাব ইমান নাযাও আৰু এতিয়া।
অ'।
বাকীতো আৰু মনাসা পূজা আহিলে।
অ', অ', মনসা পূজা আহিলে।
তেতিয়া পাৰিলে চা যাম আৰু।
অ'।
তেতিয়া লৈ বতৰ বাতৰি ভাল হ'ব চাগে ন।
অ', তেতিয়া ভাল হ'ব এতিয়া বহুত আগতে দিলা না। ভাল হ'ব তেতিয়া অলপ গৰমে পৰিব গৰমে পৰিব।
এই জি হ'লে গৰমটো হ'লে ভাল চাফ, চাফা লাগে চব।
অ চবফালে কাপোৰ বিলাক জিকি ভিজি থাকে না কাপোৰ বিলাক এতিয়া বাচ্ছাটো কাপোৰ কিমান লাগে হয়নে
কাপোৰতো মানে যিমান বৰষুণ দিলে সদায় ধোৱাই যায় নলে এদিন নুধুলে আৰু বেছি হৈ যায় নহয়
টো ফেনৰ ফেনৰ তলত মেলি মানে হেৰি দিছো মেলি দিছো
মই এনেকুৱা এটা ৰুমত বেলেগকে কাচিয়া চব শুকাই যায় আৰু ফেনখন জো কৰি থওঁ এটি ৰুমত উম মেইন সেইটোৱে সমস্যা আৰু কাপোৰৰ
প্ৰে হেইতোৱে তোমাৰ হেৰি নাই নিকি ৱাচিং মেচিং নাই
আছে শুকালেও মানে ইমান হেৰি নহয় নহয় অলপ লতা লগাব লাগে আৰু হয়নাই পাতল কাপোৰ বোৰ সিমান উম পাতল কাপোৰ বোৰ সিমান কথা নাই অলপ বতাহ শুকাই যায় বেছি মানে ডাঠ কাপোৰবোৰ নুশুকাই আৰু
উম উম উম
হলেও ৰ'দটো পালে ভাল লাগে আৰু ন
অ ৰ'দটো পালে কাপোৰ বিলাক অল গোন্ধ চুন্ধ বিলাক নাথাক প্ৰায় ভাল লাগে মোৰো মানে মোৰো বহুত কাপোৰে আছে ওলাই থোৱা আছে মই বোলো সেই বিলাক ৰ'দত দি মানে এইকেইদিন মানে অলপ অলপ ফুৰি ফুৰি ফুৰিব গৈ আছো ত কাপোৰ বিলাক মানে গদৰেজত ভৰ ভৰাব পৰা নাই ফুৰি আছো মানে বেলেগ নাই এনেই মানে আলহী ঘৰত মানে যেনেকুৱাকে যাই যাই থকা গৈছে ঘৰৰ মানুহ বিলাকৰ লগত তেনেকুৱাকে কলে আৰু উম তাকে কাপোৰ বিলাক ওলাই ওলাই থৈ দিয়াই আছে সেইবিলাক বোলো ৰ'দত অলপ দি পেলাই ভৰাই থওঁ অ ৰ'দে নাইচো
উম সেইটো ফুৰিব গলে মানে আৰু ৰদত দিব নাপালে ভাল নালাগে কিবা এটা উম
কালি মই মানে দুপৰীয়া কাপোৰ ধোৱা কাপোৰ বিলাক দুপৰীয়া আনো হা আনিলে আনোৱে আনি আনিলো গোট আনি আৰু মই যে কলেো চ'চাইটি আছিল দুপৰীয়া চচাইটি বহো বহি আৰু মানে কি হ'ল